হেল্ল'
অ খুৰা কি কৰি আছে
অ এই অলপ কিবা কিবি ইফালে সিফালে ঘূৰি পকি ফুৰিছো নহয় গৰম এৰিচাটিহে আজি দেখিছ নহয়
দেখিছোঁ দেখিছোঁ চাহ তাহ খালে
অঁ এবাৰ খালোঁ
অ
এই বাকী ঘৰত আছেনে
ঘৰতে আছো অ আপোনালোকে ভাল চবৰে
উম ভাল ভাল ভাল
আমাৰ ভালেই অ কিবা গৰু বেমাৰ হৈছিলে নহয় ভাল হল নে
অ গৰু ভাল হৈছে দেই গৰু বেমাৰটো ভাল হৈছে পোৱালি ভাল হৈছে ছে এতিয়া পোৱালীয়ে গাখীৰ খাবলৈ লৈছে তাৰপিছতে চব ঠিকে আছে বাৰু এতিয়া কিন্তু আজি গাখীৰ বৰকৈ নিদিলে খুৰি ঠিকে আছে দেই
অ হেৰি হ'ল নাই অফিচ অফিচ যোৱা নাই
এই মই ছুটি ললোঁ নহয় কালিয়ে আজিয়ে
অ
আমাৰ আক এজনক এই, হে আৰু এফালে নি এডমিশ্যন দিয়াই আনিলো গে। সেইকাৰণে কালি আজিয়ে ছুটি লৈছিলো আৰু,
অ অ, এতিয়া তাতে হেৰিয়তে পঢ়িব আৰু তাত।
ত তাতে পঢ়িব। অ মেচত থাকিব মেচত থাকিব অ তাৰপিছতে এই ল'ৰা ছ সিহঁতৰ তহঁতৰ ল'ৰাহঁতৰ ভাল নহয়, ল'ৰা
ভাল ভাল লৰা আছে এইয়া, মোবাইল চাই আছে।
বাকী ৰাইজৰ,
ৰাইজত আমাৰ ৰাইজ মাছ চাবলৈ গৈছিলে, আহি পালে এতিয়া মাছ পালে নে নাই সেইটোহে বিশেষ কে জনা নাই,
এইজনে মাগুৰ মাছ পাব চাগে দেই,
জানো চাওঁগেচোন বাৰু পালে নে নাই পোৱা নে আপোনালোকৰ ভাত কিহে বনাব, তোমাৰ ৰান্ধনীয়ে?
আমাৰ ভাতটো আজি কিহে বনাব মই নাজানো দেই এতিয়ালৈকে, মই পাচলি আনিছিলো অথনি পাচলি চাচলি আনিলো, মাছ পুঠি নাই কি বনাই বনাব আৰু, আমাৰনো কি কথাটো আছে।
অ আমাৰ আকৌ মোৰ আজি অসুবিধা এতিয়া এওহঁতে ৰান্ধনীয়ে কি বনাই আৰু,
অ শুইটোৱে ৰাইজে বনাব চাগে তোক খুৱাব লাগে ভালকে খুৱাব আৰু,
নাই নাই অকণি অকণি পুঠি মাছ কেইটামানহে ধৰি আনিছে।
হয় নি
অ
আজি আজি ডাঙৰ মাছ নেপালে তাৰমানে,
আজি ডাঙৰ মাছ নাই।
এই মাগুৰ মাগুৰ মাছৰ তেল নালাগিলে। এই মাগুৰ মাছৰ তেলটো গ'ল চাগে,
গ'ল গ'ল এ মই বৰ মা মাগুৰ মাছ বোৰ ভাল নাপাও,
উম বেয়া বেয়া মাগুৰ মাছ বিলাক বৰ ঠিক নহয় বাৰু দেই,
এ পিছল পিছল।
বাচিবলৈহে দিগদাৰ খাবলৈ বৰ ভাল অ আই,
ই বাচিবলৈ মাগুৰ মাছ, টোৱেই ভাল কাইটডালহে এৰুৱাব লাগে পিছল মষ্ট,
উম সেইটো হয়, কিন্তু খাব পাৰিলে ভাল আৰু
উম মই বেয়াহে পাওঁ এ এতিয়া সৰু সৰু মাছ বোৰ বেছি, পিছল হৈ থাকে নহয় গোন্ধাই,
গোন্ধাই গোন্ধাই অঁ,
বাকীতো তো তহতৰ মাটি বাৰী ৰুইটো হ'লেই,
আমাৰ ৰুই হৈ গ'ল অ, এই লোকৰ ৰুবলৈ আছিলে ৰুই মেলি আজি আজৰি কৰিলোঁ আৰু
ভাল কৰিলে দে সেইখিনি ৰুই মেলি আজৰি কৰি থবি তাৰপিছত আকৌ, ত এই গৰম কিন্তু বেছি হৈছে আকৌ দেই,
বেছি হৈছে অ, আজিৰ পৰা যে পুৰা বেছি আৰু
আজি বহুত বেছি তাকে, অকণমান চিন্তা কৰি মাটি ৰুবলৈ যাবি সোনকালে অহাটো ভাল।
নাই নাযাওঁ নাযাওঁৱেই আউ, আমাৰ আজৰি।
অ আজৰি হ'লি হনি।
আজৰি হলো আমাৰ যিখিনি আছিলে ৰুবলে ধৰক, অ লগৰ কেইজনী ৰুই-ৰুই দিলো আৰু এতিয়া সিহঁতে ক'ৰবাত-ক'ৰবাত যদি আধি মাতি ৰুই থাকে সেইবোৰ আমি যাবলৈ দৰকাৰ নাই আৰু।
সেইবিলাক তহঁতৰ কি দৰকাৰ য'তটো নিজৰ-নিজৰ ঘৰৰ মাটিটোহে ৰুব লাগে।
সেইটোৱে নাযাওঁ আমি আৰু।
বেলেগত আধি ৰুবলগীয়া কথা নাই নহয়।
নাই আজৰি কৰিলো আৰু। আৰু নোৰুগে আৰু হেৰি নহয় ইমান ৰাতি ৰাতিপুৱাই যাওঁ গৈ পেলাই আমি আকৌ হেৰি আমাৰ ৰ'দটো নাপাওঁ বাৰু চাৰিটাতে গৈ আমি চাৰে সাতটা, আঠটালৈ আহোৱেই নহয়।
মই বুজি পাইছো হলেওতো বোলে কঁকালৰ বিষ হয়।
এই কঁকালৰ বিষ হয়, মই বহুত কঁকাল বিষ হয়।
উম! সেইটো নহয় নিজৰ হলেও বেলেগ কথা আৰু কিন্তু এতিয়া চবৰ ক্ষেত্ৰত তেনেকে নহয়-নহয়।
অঁ! নহয় এতিয়া মোৰ ঘৰলে ধৰক এদিন আহিলে মই আকৌ এতিয়া ন দিন বাৰ দিন গ'লোঁ নহয় টোটেল। মোৰ নিজৰ কণ মোৰ খুব বেছি অকলে ৰোৱা হ'লে তিনদিন লাগিলেহেঁতেন।
তিনবাৰ অঁ তিনদিনত শেষ হৈ গ'ল হেঁতেন। কিন্তু এতিয়া বেলেগক সহায় কৰিবলগীয়া হ'ল আৰু।
অঁ! সেইটোৱেই বাৰ দিন গলো নহয় মোৰ লা লচ। এ হ'লো আৰু উপাই নাই গ'লো আৰু কথা পাতি এইবাৰ পৰা নকওঁ আৰু।
ভাল হ'ল, ভাল হ'ল একো নহয় বাৰু সেইখিনি কৰিবই লাগে। অকণমান কষ্টও কৰিব লাগে বাৰিষাত।
উম-উম! এ দুজনীমান বৰ জেঙ আছে ঠেহ পেচ ধৰি থাকে।
এই থাকিবই আৰু সেইবিলাক আৰু পাৰ্টিৰ ভিতৰত চব থাকেই নহয়।
হলেও আৰু সেইকাৰণে অকমান জেং হয়।
উম-উম-উম! এই মিলাই মেলি চলিব লাগিব। মিলাই মেলি চলিব লাগিব আৰু। উপাই নাই নহয় কি কৰিবি। তহঁতৰ কঠাল পকিছেনে নাই? কঠালবিলাক পকিলে নে নাই?
কঁঠাল দুটা আছিলে নাই পকা নহয়।
ই শলাবাৰি থৈছেনে নাই?
শলা নাই মৰা, শলা নমৰাকে পকিব।
হয় নি? কোনো হয় জানো? কোনে হয় জানো ফোন মাৰি আছে আকৌ।
অঁ! ফোন মাৰি আছে? ফোনটো সেই কাটি দিব পাই, কাটি দিব পাৰি কাটি দিব নালাগে ফোনটো ঠক মাৰি থাক
এই কাটি নিদো মাৰি থক, মাৰি থক।
উম-উম! তাৰপিছত অ আপোনালোকৰ ডাঙৰটো লৰা গ'ল?
অঁ! আমাৰ ডাঙৰ লৰা গল নহয়।
সি দুটাও গ'ল নেকি বাৰু?
ই দুটা নাই যোৱা। ই দুটা আছে, ই দুটা আছে এইকেইটা এই মানে জুলাই লাষ্টত যাব আৰু।
ক'ত গ'ল সিহঁতি ইহঁতক দেখা নাই এইকেইদিন?
জানো কলৈ গ'ল ইহেঁত। আছে-আছে সিহঁতে ঘূৰি ফুৰিছে। এই এইবিলাকতে ঘূৰি ফুৰিছে। কালি এইয়া মোৰ লগতে গ'ল এফালে।
অঁ! সেইকাৰণে আজি সিহঁতক দিনটো দেখাই নাই।
আজি শুলে গোটেই দিনটো।
অহ।
গোটেই দিনটো শুই মেলি আৰু এনেই কি কৰিব আৰু।
অহ', হেৰিয় ঘলে যোৱা নাই, মিটয় ঘলে যোৱা নাই?
অ নাই যোৱা, নাই যোৱা অ, কেইদমান লাহে-লাহে যাম বুলি ভাবিছো পাই।
গৰম বন্ধতে এতিয়া- চবো যোৱাৰ আগতে থাকিয়েই, থাকিয়ে আহক গৈ আকৌ দুৱাতিমান?
নাই-নাই-নাই। এই এতিয়া এই গৰমত হিচাতি মই যাব নোৱাৰো আৰু থাকা- মোৰো যাবলৈ অকণ অসুবিধা হয়, তথাপিতো চাওঁচোন বাৰু এইকেইদিনত এদিন যাম বুলি ভাবিছোঁ।
অঁহ', কঁঠাল-চঠাল লৈ যাব লাগে।
বন্ধ-চন্ধবিলাক চাই লওঁ কেনেকৈ কি কৰিব পাৰি।
আমিও ঘৰলৈ যাম বুলি ভাবিছো এই ছাব্বিশ তাৰিখে যাম হেৰিয়ৰ- আহ', এতিয়া কি আছিলে, এতিয়া কি, জুলাই উমঁ জুলাই চাব্বিশ- তাৰিখে যাম মাঁ হেৰিয়ত কবিতা পুথিয়ে উন্মোচনত- আছে। যোৰহাটত আকৌ শ্ৰীময়ী বতাহ এটাও পাইছে।
অসুবিধা বুলি কি হেৰি কৰিব নেকি? কবিতা পুথি কি আৰু এখন উলিয়াব নেকি।
অঁহ', আৰু এখন উন্মোচন কৰিব তা'তে কৰিব। তাৰপৰা আকৌ এই বতাহও পাইছে সেই সেইকাৰণে বতাহ আনিবলৈ যাব, মই ঘৰ ৰখিয়া, গৰু ৰখিয়া।
অ তই জাৰ্চি গৰু ৰখিব লাগিব উমঁ। ত' তই এই হেৰিটো কাৰ লগত যাবি অকলে যাবি নে গাড়ীত যাবি?
এই আমাৰ আছে নহয় পাইলট।
অহ', -পাইলট আছে অ। অঁহ', -পাইলটক ভালকৈ, ভালকৈ খুৱাই-বুৱাই ৰাখিবি আৰু পাইলটক।
তাকে খুৱাই-বোৱাই ৰাখিব লাগিব। বৰশী বাম, মাছ ধৰিম, বৰশী বাবৰ আমাৰ ডাঙৰ ফিচাৰী আছে। নহয়, বৰশী দিলেই মাছ আহে।
ভালেই হ'ব তেতিয়াহ'লে।
উম, এই আমাৰ কাষৰ ঘৰ, হেৰি কাষৰ ঘৰৰ, মানুহ ঘৰ ল'ৰাটো আছিলেহি।
অঁহ।
ই আকৌ হাঁহি আছে আমি মই কথা পাতি থকা শুনি।
অঁহ', - হাহিঁ আছে নেকি অঁহ। হয় নেকি। অহ', -। ই কি ঘূৰিয়ে ফুৰে ইমান বৰত গম পাই।
এই একদম সমাজসেৱক নাম দিছো মই।
অ এই ল'ৰাটো খুব ঘূৰি ফুৰে আকৌ।
উমঁ, খুব ঘূৰি ফুৰে।
তই ধমকি লগাইছ নাই মাজে-মাজে?
এই লগাও, এই চাইকেল লৈ যাব, এই হেৰি মোবাইলটো পিটিকি-পিটিকি। ঘৰে-ঘৰে ধমকি দিম ক'ত সাৰিবি।
অ সিহঁতৰ স্কুটীখন বৰ লেতেৰা কৰি আহিছিলে, চফা কৰিলে নে গম পাওঁ নে?
ই নাই ধোৱা, নাই ধোৱা কাইলে ক'ব লাগিব। চলাই ফূৰে, এই চৰকাৰৰ পৰা ফ্ৰীতে পোৱা যে।
অহ', সেইটো কথা আকৌ আগতে এটা কাম কৰিবিচোন এই মানে- মানে ৱাচিংত নি পেলাই-
অঁহ।
অ' অকণমান ধুবলৈ দিবচোন এশ, ডেৰশ যিটো টকা লাগিবলৈ বাপেকে দিব আৰু।
অ, অ, হ'ব, কৈ দিম অ,
এতিয়া হেৰি কৰি দিবিচোন। যে, কাইলৈ ধুই আনিবলৈ কবি, এতিয়া যোৱাৰ আগত এইখন ধুই থৈ যাব লাগিব নহয়।
অ, টোন আকৌ।
ই, যাবই নহয়।
তাকেহে। ধুই, চিকচিকিয়া কৰি পালে আনি, চিকচিকিয়া কৰি থৈ দিলেই হ'ল।
থৈ দিলেই হ'ল, এইখন কেতিয়াবা মই পাৰিলে চলাম নোৱাৰিলে নাই আৰু।
অ, মাজে, মাজে এপাক- দুপাক চলাব লাগে আৰু।
তিনিখন বাইক হ'ব মোৰ, তেতিয়া যিমান পাৰোঁ মাৰি থাকিম আৰু।
তাকেহে ময়ো ওচয়ে, কাষৰ ঘৰ নহয় ময়ো জানোৱেই বাৰু, অকণমান শিকিম হে নেকি।
অ, শিকিলে ভাল আছিলে, আকৌ দেই।
ন, এনেই জানোৱে শিকিম, জানোৱে বাৰু চলাব।
অ, জানা কিন্তু হেৰি হ'ব আৰু কেতিয়া সাৱধান কেতিয়াবা আকৌ ধাবৰ খালত, এখাল হৈ থাকিলে দিগদাৰ।
তাকে হে, সবোৰ হাত ভৰি কেইটা থাকি আহে বুলিহে, ভয়।
অ, আজিকালি আক, ঢাপ খালো নাই বাৰু ইমান চিন্তা কৰিব নাই পথাৰহে আছে।
পথাৰ আছে, পথাৰত বৰ বিশেষ কষ্ট নহ'ব নেকি, দুখ-চুখ নাপাওঁ।
নহয়, নহয়, পানীত পৰিলেহে অকণমান কষ্ট এটা হ'ব।
অ, পানী-চানী খাম যে।
অ, পানী খালে যেনিবা আকৌ, পেট ফুলিব আৰু।
উম, এতিয়া হেৰি কি খুৰীয়ে তাঁত-চাত লগাইছে নি।
অ, নাই লগা অ, এবছৰ আমি লগাব নোৱাৰোঁ নহয়।
অ, অ, এবছ
অ, এব, এবছৰ পিছতহে। আকৌ তুলঠা, বনাবলৈ দিয়াই নাই, তুলচা বনাবহে।
উম,
তুলঠা নবনালে ক'ৰ পা হ'ব?
তুলঠা কেলেই, ইহ, আছে নহয় তুলঠা।
এই আগৰকেইটা বৰ ভাল নহয়, এতিয়া নতুনকৈ আকৌ বনাবলৈ ব্যৱস্থা কৰিছোঁ।
অ, এযোৰ আকৌ হেৰি হ'লেই নহয়।
উম, উম,
বেয়া হৈ গ'ল নহয়, মোৰ তুলঠা কিটা বেয়া হৈ থাকিলে হেই, উম, তুলঠা বনাবলে কাঠ আনি দি থৈছিলো, কাটি পেলাই বেলেগত লগাই থৈ দিলে।
ভাল কৰিলি, এই এতিয়া মই মানে সেই দুটা কাঠ উম,
মই সেই এৰীয়া কাপোৰ, এৰী সূতা আনি থৈছো, এৰী কাপোৰো সেই লগাব লাগিব তাকে। উই, আমাৰ ওচৰৰ মানুহ এজনীকে দিম নেকি।
এৰিয়া কাপোৰ লগাব দিবি দেই, এৰিয়া কাপোৰ বহুত ভাল, আজিকালি বহুত সন্মান আছে।
এৰিয়া কাপোৰ মোৰ এৰি সূতা সেই, দি- দীঘটো ওল দিম বানীতো সেই এৰি বম আৰু মোৰ ন, নচা
এই, এই, নহয় তোৰ দীঘে বানীয়ে এৰিয়াকে ব এৰিয়াতো বহুত ভাল। কেলে নাটিব ন, নচা আছে ন, নচা নাচাকেইটা ডাঙৰ নহয় জানো।
নেচাকেইটা ডাঙৰে বাও, হ'লেও নোলায়।
অ, সূতাডাল সৰুনে ডাঙৰ?
সৰুৱে হ'লেও মানে নোলাই মোৰ ন যদি মই চাৰিখন লগাও হেৰি ঊল
চাৰিখন নালাগে আকৌ তিনিখন লগা
নহয় মোৰ ওচৰ মানুহজনীৰ লগতে লাগিম তাইকো বোলো এ দি দিম আৰু তাই লাগি দিব
অঁ নহয় মই ভাবিছিলোঁ কিজানি এই জোঁৱাইকেইটা দি এখন দিব লাগে পিতেকলে এখন ৰাখিব লাগে আকৌ মানুহটোলৈ এখন লাগে
অ তেনেকুৱা ডাইৰেক্ট এৰি নবয় এইবোৰ ষ্টল যে বয়
অঁ,
ষ্টাইলত আজিকালি যে বোৱাৰী মানুহ বোৰে লয়,
তেনেকৈ সেইবিলাক ভাল নহয়!
এৰিহে লগাম!
এৰী সূতা কথাই কৈছো এৰি সু,
জানিছো এৰিত ফুল বাচি তেনেকে লগাম বুলি ভাবিছো ষ্টাইলত,
ফুল চুল নালাগে এৰীয়া কাপোৰ চি চাদা এৰিয়া কাপোৰ ব'ব লাগে সেইটো অকণমান বেলেগ,
সেইটো বেলেগ বাৰু আজিকালিনো কোনে ঘোপ মাৰি এখন লৈ ঘূৰি ফৰিব!
অঁ আৰে অকণমান ক'ৰবাত লৈ যাওকচোন বুঢ়া হ'লে লাগিব এইবিলাক, এইবিলাক এতিয়া মইতো এৰীয়া কাপোৰে লম,
উ অ খুৰা হ'ব দিয়ক
হ'ব হ'ব হ'ব অ অ